অহঁ ক? এ মই এনেই আছিলো তো ফোনটো আহিছে আকৌ ইন্টাৰনেটৰ কিবা অসুবিধা নেকি? তাৰপাছত পৰা মই বোলো আহিছে নে ফোনটো কি হৈছে
অঁহ'হ।
উ তই কি কৰি আছ? এ মই এনে অ মই এনে বাগৰি আছো আজি মানে অলপমান এই চাইনিজ বস্তু অলপমান খাব মন গ'ল। এনে ম তেনেকে মানে মই না খাওঁ, আজি মানে মন গ'ল, হেৰি খাবলৈ ইয়াৰ চাওমিন অকন খাবলৈ, আনিব দিলো। সেনেকে খালো।
হক দে। উম, কেইমাহ হ'ল এতিয়া তোৰ?
পাঁচ
অ'। এনেই পঞ্চমৃত খোৱা হ'ল?
অ'
অ', এতিয়া? ভাত-ভাত খালি নে নাই?
ভাত খোৱাই নাই, খোৱা দেৰি হ'ব।
উম, কি বনালি আজি?
এ মায়ে বনালে, আজি দালি বনালে। চব মাছ ভাজিলে। ভাজা মাছকে একপিচ মই খালো।
অ'।
তাৰপিছতে খাই মেলি, ভোক লাগিলে আকৌ ভাত কেইটামান খাই শুব লাগিব। মই ভাত নোখোৱাকে মানে খাই শুব নোৱাৰো।
অ' হয় এইটো সময়ত।
এনেও মোৰ আগৰ পৰাই এইটো অভ্যাস।
অ'।
কাইলৈ বোলে হেৰি। ভাগিনটো আহিব আমাৰ ঘৰত থাকিবলৈ, আ- উম আ-আহিব বোলে পোৱালিটো। মাকহঁত হেৰিলে যাব বাহঁত মানে, এইয়া উম, অম্বুবাচী মেলা চাবলৈ যাব বোলে।
অ' অম্বুবাচী মেলা হৈ আছে নহয়! কালিৰ পৰা আৰম্ভ হৈছে। অ' এই নেযাও দে এখেতৰো কাম আছে যে, জানইচোন পানী সময়ত, সি বেচেৰা হিলি বই নোৱাৰে, জেগা মানে কামৰ পৰা
উম, হয় দে কথাটো।
ৰাতিখন বেয়াও লাগে, ভয়ো লাগে। বহুত ভিৰ হয়।
হয় দে। কথাটো নহও নহয় এতিয়া তাইক চম্ভালিব তাই জীয়েেকে হয়, এতিয়া তই অকলশৰীয়া হৈ যাবি এতিয়াচোন। উম বোলে লগৰ ছোৱালী গৈছো গোটেই সোপা তেতিয়া বেলেগ কথা আৰু।
তাহাঁতে-তাহাঁতক চম্ভালিব হয়। বাৰু চম্ভালত ব সেই এইটো আমাৰ মিলি যাব হ'লেও দেচোন আৰু। উ মানে অম্বুবাচিত বেছি ভিৰ হৈ যায় ন? ভিৰৰ মাজত কোন কত সোমাই যাব। উম। মানে মোবাইলত ভিডিঅ' বিলাকতে দেখিছো নহয় বহুত বেছি ভিৰ হৈছে।
উম-উম হয়।
মোবাইলৰ যোগেদি মানে মানুহে বেছি জানা হৈছে। বেছি ৰিচাৰ্চ কৰা হৈছে সেইকাৰণে বেছি বেচি জানিম বুলি মানুহ বেছি আও আজিকালি।
হয়-হয় ঠিকেই কৈছ তই।
উম। এইকাৰণে বোলো এতিয়া দে দেৱী মাই যেতিয়া মাতিব যাম আৰু এতিয়া এই মোৰো মাহেকীয়া হোৱা দিনো চাপিছে মানে। সেইটো কাৰণে বোলো নাাজাওতে দে বোলো এতিয়া
উম-উম ভালে কৰিলি দে।
কামাখ্যা মা ওচৰতো মাহেকীয়া হলেও যাব পাৰি বুলি শুনিছো। হলেও খোচোজ কাঢ়ি থাকিবলে পেট বিষাই সেইটয়ে। অহ পেট চেট বিষাই থাকিলে ভাল নালাগিব নহয় য
অহ আৰু বহুত টাইম আগৰ নিচিনা নহয় বোলে তাত ঠাইতে আমি নামিছো ইচটেপ কেইটা উঠি পেলাবলে সেৱা কৰি গুচি আহিছো এতিয়াকে তলৰ পৰাই ৰখি-ৰখি-ৰখি-ৰখি হয় দে সেইটো কাৰণে অসুবিধা হয় বাৰু।
শালী বৰীয়া যাব লাগে যিহেতু গোটেই কাৰ্পেট পাৰি দিছে বোলে খৰচ অলপ কৰিছে।
উম উ বাহিৰা মানুহ আহ আমাৰ অসমতকে মানে বাহিৰৰা মানুহ বহুত আহে তো।
অহ, সেইটোয়ে আৰু এই হেৰিবিলাক য়গী বিলাক অ'।
উম- উম আৰু মানে কথাটো হৈছে আমাৰ আগতে অ অসমখনৰ বিষয়ে মানুহে ইমান নাজানেই। এতিয়া অসমখনত মানে কথা মানুহে গো গোতেই বাহিৰত বহুত পপুলাৰ হৈছে টো অসমখন আগতে অসম ক'ত আছ এ 'কি আছে একোৱে চিনি নাপাই আজিকালি নথ ইষ্ট বুলি বহুত ফেমাছ।
সেইটোৱে।
সেইবাবে মানে একদম উম।
এতিয়া বাহতক আগতিয়াকে কব লাগিব মই কৈ দিম নহলে তই কলে কবি যে চেণ্ন্দেল- তেন্দেল পিন্ধি যাব নালাগে ঘৰতে থৈ যাবলে। তাত গৈয়নো কত খুলিবগে দেচোন একে তলৰ মানে আমি যে যাওঁ আগতে কিবা ব্ৰিজৰ নিচিনা
ঘৰতে মানে কি হেৰি গাড়ী নিব নে কি নিব কিহত যাব? অহ - অহ বেগতে লৈ যাব পাৰে কাৰণ আকৌ ট্ৰেইনৰ ষ্টেচনলৈকেতোতো খোজ কঢ়ি আহিব। কোলে লাগিব ন'
সেইটোৱে অ ' হৈও কথাটো এই দে মানুহ উম। চিষ্টেম থাকিলেও মানে এতিয়া তলত নাজানো এতিয়া তলত কৰি দিবও পাৰে। এই যে ব্ৰিজ এখনৰ নিচিনা এখন আছে যে অহ সেইটোৱে পাৰ হৈ পেলাই যাব লাগে অহ সেইখিনিৰ পৰাই কাৰ্পেট দিছে বোলে।
অহ, আৰু দেচোন কাৰ চেণ্ডেল উহ, কাৰ চেন্দেল কাৰ তাত গ'ল পাত্তা নাপাব পিছত
সেটোৱেতো কিমান টিকেত লৈ -লৈ বিচাৰি থাকিব উম অ' চাইজ যিকোনো চাইযৰ মানে নিজৰ চাই তাকে লৈ গুচি যাব। ভৰিত সোমাই সেইটোৱে অসুবিধা হয় সেয়াই। এ' দে মানে চা বল বমত এতিয়া চা নিজে খালী ভৰিত থাকিবতো নোৱাৰো এনে। নহয় নে নহয় কিন্তু বল বমত যে তেতিয়া যোৱা যায় তেতিয়াতো খালী বোৰে কিমান জেগা ঘূৰো তেনেকুৱা ধৰণৰ ভগৱানৰ ওচৰত যোৱাৰ লগে- লগে মানে খালী ভৰিৰে গ'লেও মানে কষ্ট নহয়চোন।
সেইটোৱে মানে পাহৰাই যায় এতিয়া আমি যোৱা নাই কাৰণেহে মানে কথাটো আমি শিকোৱা নাই। তেতিয়া যাম ন তেতিয়া আমি নিজে পৰিস্থিতিটোৰ অ লগত মানে
সেইটয়ে সেইটয়ে আৰু কামাখ্যা, ষ্টেচনতে নামিব চাগে সেইখিনি বা বেছি দূৰ নহয়। হয় বাৰু কামাখ্যা, মা মন্দিৰলে। একে মানে জেগাতে পাবগে সেই জেগাত ছী কিন্তু বেয়া নহয় বৰ বেছি পালেই খোজ কাঢ়িবলৈ কাৰণে কষ্ট নহব।
অ পাকাই ন বস্তু জেগা খিনি ইমান মানে মানে প পথৰুৱা নহয় সেইটো কাৰণে মানে ইমান কষ্ট নাপাব মানুহে ষ্টেশচনৰ ফালে যোৱা নাই এনে কামাখ্যা মন্দিৰলৈ গৈছো। ষ্টেশচনত কিন্তু বৰ বিশেষ মানে মোক যোৱাই নাই বাৰু আজিলৈ
উম এই বাঁহখন মানে বৃন্দাবন যাওঁতে থবলৈ গৈছিলো যে লগৰ এজনীৰ লগত
উম উম।
এতিয়া মানে দেখিছিলো ভালেই জেগা জেগা জুগলি খিনি যেনিবা ভালেই হে
অ মানে কামাখ্যাৰ, পৰা কিমান মান দোৰ মান হ'ব।
ইমান মানে চাগে পাঁচ কিলোমিটাৰ মান হব চাগে ময়ো ভালকে বিশেষ নাজানো বাৰু
উম উম।
মানে যোৱা নাছিলো ন কামাখ্যা, মন্দিৰলৈ কিন্তু মানে গেট টো মানে ওচৰতে আছিল আৰু সেইটো
উম উম অলপ মানে উ বেলেগ তীৰ্থস্থানত যাবলৈ হ'লে মানে কামাখ্যা ষ্টেচনৰ পৰাই যাব লাগে আৰু ন
অ হয় হয় জং চং হয় ন
হয় দে কিন্তু গুৱাহাটী খনতো তোষ্ট হয় ন?
হয় কিন্তু গুৱাহাটীৰ ষ্টেশচন হয় কিন্তু কামাখ্যা জংচন হয়।
অ
গুৱাহাট জ চং নহয় নহয়।
আহ আচ্ছা,
এতিয়া জং চং মানে কি যত মানে বেলেগ বেলেগ মানে ৰাজ্য় হওক দেশ হওক যাব পাৰি। চাপৰ মুখত যেনেকুৱা হয় গুৱাহাটীত মানে উ ইমান তেনেকে নহয় মানে অকল ষ্টেচনে হয় গুৱাহাটীটো। মই জানা মতে আৰু দেই।
উম।
সেয়া কিন্তু কামাখ্যাটো জংচং হ'য়। তাত মানে বাহিৰ বাহিৰ জেগালৈও যায় সেয়া বৃন্দাবন হওঁক কবাত হওঁক। মধ্য প্ৰদেশ হওঁক। সেইয়াই আৰু।
হয়। দে
এতিয়া হে মই নেযাওঁ বোলো দে এ অসুবিধা লাগি থাকে হয়, নোৱাৰোঁ হওঁ হওঁ লাগি থাকিলে।
এ তেতিয়া ইমানটা মানে মনটো বেয়া লাগি থাকে আৰু ভগ কয় যে এটা ভগৱানে বোলাব নিদিয়ালৈ।
উম সেইটোৱে সেইটোৱে এখেতৰো এতিয়া এনেকুৱা এটা অৱস্থা ত মই অকলে এৰি থৈ যাবলৈও বেয়া লাগা হৈছে হয়
সেইটোৱে অ ত একো নাই, মই আছোঁ এনে বাগৰি কৰি।
উম সেয়া অকমান পানী চানি সেইট মানে কাম খিনি অকমান কমক তেতিয়া তাকে ভাবিছোঁ। যাম বোলো কামাখ্যা মাৰ ওচৰত। দে অম্বুবাচীটহে যায়। গ'লেহে হ'ব সেইটোও নহয়। আমি এতিয়া সাধাৰণ মানুহ। তেওঁ হ'ব আৰু কোনোবা দিনাখন যাম যেতিয়া মায়ে মাতে।
উম মায়ে মাতিলেই হ'ল আৰু।
বৰদোৱাৰ লৈও যাম যাম বুলি যাবলে পাৰাই নাই।
উম।
যাবলৈ বহুত জেগাত আশা থাকে। দে আমি প্লেনিং কৰোঁ হে কৰোঁ। কিন্তু। কোনো ফালে সফল নহয় উম।
যেতিয়ালৈকে বোলাবা নিদিব তেতিয়া। তেতিয়ালৈ মানে আৱ তো‌ৰ নহ'বই আৰু বোলাবা দিব লাগিব।
সেইটোৱেতো এতিয়া কেতিয়া বোলা বা দিয়ে আৰু ভগৱানে।
উম উম হয় দে আজি ৰাতিলে অ তহতি। কি বনাইছে বোলো খোৱা বোৱা ৰাতিলৈ?
এ দালি বনালে। দালি ভাত তাৰপাছত? চবেই মাংখ। অ অকণমানকে আনিলে দে তাকে। কি বনালে।
আ হওক দে ভালে কৰিছে?
ছাল থকা ব্ৰইলাৰৰ পৰা যে খাই ভাল পাওঁ সেইকাৰণে আনিব দিলো এখেতক।
অ
এই দেউতাইে আনিলেগে দেই। তেখেতটো ব্যস্তই হৈ আছিলে? ভাগৰো লাগে বেয়াও লাগে দেচোন। থাওক দেও বোলো যাবলৈ নালাগে?
মই আকৌ চাল থাকা ব্ৰইলাৰ খাই বৰ ভাল পাওঁ?
অ
তই অ তই মাছৰুম খাই পাইছনে? আজিলৈ কেনেকুৱা লাগে নো।
ভালেই লাগে ভালে পাওঁ মই। বেয়া নাপাও যেনেকুৱা হয় নেকি ভালে পাও মই কিন্তু ভালে পা। পাওঁ। মানে এবাৰ খা অ এবাৰ খাইছিলো তাৰপিছত? তাত মানে। এতিয়া এই পিজা চিজাত থাকে ন তেনেকে খাওঁ?
উম উম
সৰু সৰু মাছৰুমটো দিয়ে এনেই মানে সেইটো দাইৰেক। ডাঙৰ মাছৰুমটো এবাৰ খাইছিলো জানো ইমান ভাল। গম নাপাওঁ কিন্তু দেই।
মই আজিয়ে শুনিছো দেই মিল্কী মাছৰুম বুলি কোৱাও যে কিবা থাকে অ মোৰ এই উম। ভণ্টি এজনীয়ে আনিছিলে? তাৰ বোলে আনি খাইছে মানে তেতিয়া তাই মোক মানে। কৈছে যে মিল্কী মাছৰুম। তাই কৈছে মানে খুব সোৱাদ হৈছে বোলে? খাবলে।
অঁ এই মাংসৰ নিচিনা বনালেই হ'ল।
উম উম উম!
সয়া এবাৰ বনাইছিলো এই মাংস নিচিাই লাগে এই কঁঠালৰ মুচি বুলি যে কয় কঁঠাল তৰকাৰী বনালে। সেনেকুৱা নিচিনাই মানে। কঁঠাল টো নিচিনা অলপ লাগে কিন্তু কঁঠাল টো যেনিবা মানে বেছিকে সিজালে যে পনীয়া নিচিনা হৈ যায় এই আমাৰ বায়ে বনাই। যে! কিন্তু মছৰুম তটো মানে ধুনীয়া মানে এটা। এই পনীৰ টফু যে। তেনেকুৱা নিচিনা হৈ থাকে আৰু সেইটোৱেই। ভাল লাগে কিন্তু খাই মানেৱ যোনে খাই ভাল পায় সি ভাল পাব আৰু মই ভাল পালো যেনিবা। ত টেষ্ট কৰি চাবি। কেতিয়াবা ভাল। পাবওঁ পাৰ।
অঁ মই কৰি চাম আৰু কেতিয়াবা টষ্ট বাৰু হ'ব দে মই ভাতকেইটা ভাতকেইটা খাওঁগৈ
অঁ যাঁও দে নহলে!
উম ঠিক আছে দে।
উম হ'ব দে।